হেল্ল'।
হেল্ল'।
হেল্ল' অ', কি কৰি আছ?
আছো, তুমি?
ময়ো এনেই আছো খুই।
অ, মাতানি খালা?
অ, খালো তুমি?
ময়ো খালো, কি বনালে তোমালোকৰ?
এ, আমাৰ দালি আছিলে ঔটেঙা
উম।
আলু ভাজি
অ, বাকী খবৰ খাতি নোহোৱা হ'ল যে
হা?
খবৰ খাতি নোহোৱা হ'ল যে তোমাৰ?
আহ, জি, জি
ফোন নকৰা হ'লা।
উম, এনেই।
গেমত গৈছান নাই ভলীবলত।
হা?
ভলীবলত গৈছা নাই চাৰে সুধিছিলে?
নাই যোৱা।
নাই যোৱা ন। চাকে সুধিছিলে কিয় নাই আহহ তাই সুধিবাচোন।
অ', অ', অ'।
উম, বাকী চামাৰ ভেকেশচনত ক'তো নাই যোৱা?
অ, যাম বুলি ভাবিছো।
ক'ত জাবা?
শিৱসাগৰত যাম।
শিৱসাগৰত গৰম নহব?
গৰম হ'ব মানে এনেকে লগৰ কেইটা যাব ওলাইছে মানে। তটো লগ হৈ আছে যাবৰ কাৰণে যাম আৰু।
আমাৰ আকৌ তোমাৰ এই টিপি যোৱা প্লেন বনাইছে।
উ।
কাইলৈ যাম নেকি তোমাৰ? অতচা আমি হয়তো টিপ, টিপি নহলে অৰুণাচল যাম মানে ঠাণ্ডা পৰা জেগাবলাক তালে যাম মানে তোমাৰ অ, উম। ঠাও পৰি এ, গত তমাৰ ম শিৱসাগৰকলে আৰুহে কৰো উতে, সেইফাল তম, আপাৰ আছাম মাৰু গৰম দিয়ে উ। এতিয়া কি হ'ল চব এটাখনোন এ, স্কুলৰ পিছত দেখোন চব বেলেগ, বেলেগে হৈ গ'ল তুমি কি পঢ়ি আছা এতিয়া?
অ, মই এতিয়া ছেকেণ্ড ইয়াৰ
কেড ইয় ন, মই তোমাৰ ফাৰয় চছেকয় নকৰিলো। এতিয় এইটো কৰিলো।
উ, উ।
তাৰপিছতইটিই টোম্লিট কৰি পাই তোমাৰ হাৰ ছেকেডাৰী, ছেকেণ্ডৰী কৰিম চ আৰু বু ফাৰষ্টট ইয়াৰ চছেকেণ্ড ইয়াৰ নে, নকৰো বুলিয়ে ভাবিছো তোমাৰ আই টি আই টো কৰি পেলাই তাৰ তোমাৰ কাম ত কৰিম বুলি ভাবিছো তাৰপিছ মায়ে কছে ফাৰ্ষট ইয়াৰ ছেকেড ইয়াৰ পঢ়ি ল'বি আকৌ পিছত নহ'লে সেইটো কাৰণে দিগদাৰ হ'ব।
অ, পঢ়ি ল'বা ভাল আৰুছেকেডয়েয় ছেকেড ইয়াৰ পাছত নপঢ়িলে নাই। ছেকেণ্ড ইয়াৰ কমপ্লিট কৰি ল'ব লাগে।
সেইটোৱে। আমাৰ এই তোমাৰ ঘৰত পহু পোৱালি এটা আছে বুইছা, ইমান বদমাছ একদম চবকে কামুৰি থাকে। দিয়ে।
কিয়?
এ, বৰ বদমাচ হৈছে পোৱালীটো, সৰুতে বৰ একদম শান্ত শুস্থ আছিলে, যেতিয়াৰ পৰা অলপ ডাঙৰ হ'ব ধৰিছে, তোমাৰ একে মানুহক কামোৰে, মানে ইমান জুৰচে নেকামোৰে অকনমান কামোৰে আৰু। মানে লাগি থাকে, বহুত দুষ্ট।
থাকে তেনেকে পোৱালি বিলাক, আমাৰ ইয়াতো আছে বহুত দাদাৰ ছোৱালী। বহুত কথা নুশুনে। উম।
উম, মুভি চাব যোৱা নাই?
নাই, যোৱা নাই, যাম বুলি ভাবিছিলো, এতিয়া যোৱা হোৱা নাই।
উম', জুবিনৰ খন চাইছিলা?
অ', চাইছো সেইটো।
মই সেইটো চাবলে নহ'ল, মানুহ বিলাকে কলে যাম যাম বুলি কিন্তু পিছত একদম যোৱাৰ পিছত মানে মানে মুভি খন যোৱাৰ পিছত কৈছে যাম দে, যোৱাৰ পিছত পিছত কৈ কি লাভ আৰু। মই কৈছো, থাকোতে বোলো নকলে, এতিয়া যোৱাৰ পিছত বোলো যাওঁ, যাওঁ, যাওঁ, যাওঁ। যাবই নাপালো ময়ো, হম'-
মাহঁতে কি কৰি আছে?
মা হতে তোমাৰ ভাত পানী খাই পেলাই, মানে তোমাৰ মাৰ বেমাৰ। চুগাৰ হৈছে। চুগাৰ, আকৌ তোমাৰ এই মূৰ ঘূুৰণি, আকৌ তোমাৰ পেট বিষ।
অ', মেডিকেল যোৱা নাই?
গলে, গৈ পেলাই আহি পেলাই ঔষধ চষধ দিলে, দি পেলাই এতিয়া ভাত পানী খাই পেলাই ঔষধ, চৌষধ খাই অলপমান জিৰাইছে।
অ', ইমান গৰম ন তাতে আৰু এতিয়া
এ, নকবা আৰু, যাওঁতেই মূৰ ঘূৰাই পৰিছে, আকৌ মানে গৰমত একো খাই নগল। মই তাকে কৈছিলো ভাত কেইটামান খাই ল, তাৰপিছত কথা ছটা নু শুনে যে, সেইকাৰণে কথা নুশুনাৰ কাৰণেহে আৰু পাইছে। ভাতকেইটা খাইতো যাব পাৰিলে হয়, তাত গৈ পেলাই আকৌ মূৰ ঘূৰাইছে বোলে দেউতাই কৈছে।
উম।
তাৰিছত পিলচিল আনিলে, ভাত খাই পেলাই অকণ শুলে, পিছত মোৰো গাদাল ভাল লাগি থকা নাই, গৰমতে একেবাৰে কিবা লাগিছে, গৰম সোমাই গৈছে যে।
উম, বহুত একদম ম এই লাইটো বেছি শুই থাকিব নালাগে। তেনেকৈ হ'লে
তাকেহে, আকৌ তোমাৰ আমাৰ দুদিনৰ কাৰণে লাইটো নাছিলে।
এই গৰমত কেনেকে আছিলা।
নক'বা আৰু বিছনী খনৰ সহাইত এটা আছো আৰু, ৰাতি টোপনি নাই, একেদিন মানে কি হ'ল তোমাৰ যোনডাল মেইন তাৰডাল, সেইডাল ছিগিলে। বৰষুণ দিয়াৰ কাৰণে কিবা পৰি ছিগিলেই নেকি।
উম', আমাৰ ফালে ও লাইট অহা যোৱা কৰি আছে, ইমান এতিয়া শুই আছিলো। উম', বৌ ছোৱালীজনী আহিলে, কি উঠাত যোগাৰ যোগাই আছে একদম, এনেকে টোপনি পুৰা নহলে যে মাথা ইমান বিষাই। এতিয়া আকৌ লাইটো গুচি গ'ল, এতিয়াতো এনেকে পকাতে শুই ললোঁ। ৰাতিত ইমান গৰম, পকাত শুই আছো পাছত, তেতিয়াহে অলপমান ঠাণ্ডা, ঠাণ্ডা লাগিছে।
আমাৰতো তোমাৰ ঘৰৰ লগতে, মানে পকাও তোমাৰ গৰম হৈ গৈছে।
উম, আজি হলেও, ইমান বেছি আজি হলেও ইমান বেছি গৰম নাই বাৰু ৰাতি বৰষূণ দিয়া কাৰণে আৰু অলপ ডাৱৰ-ডাৱৰেই আছে। কালি আৰু সেইদিনা যোন দিনাখনৰ পৰা গৰম বন্ধ দিছে না।
অ'অ'ষ্টাৰ্ট হৈ গৈছে আৰু ন ক'বা আৰু একেবাৰে মানে বৰষুণ দিলেও মানে যিটো গোপগুপীয়া গৰম মাৰে। বৰষুণ দিয়া নিদিয়া একে হৈ যায় কালি ৰাতি বৰষুণ বৰষুণ দিছে যদিও মানে যিটো গৰম লাগিছে মানে। দিছে যদিওঁ গৰম লাগিছে, এনেকুৱাই ঘামিছো ঘামি-ঘামি মানে কাপোৰতটো খুলি পেলাই চেপিছো। পানী ওলাই গৈছে ঘামৰ। ইমান ঘামিছো পোৰা পকা গৰম হৈ গৈছে, একেবাৰে ভৰি থ'ব নোৱাৰি বিচনা চাদৰ গৰম হৈ গৈছে। তো বাহিৰত ওলাই বিচি-বিচি অলপমান তাতে শুলো বাহিৰতে।
উম।
কেনেকুৱা গতি হৈছে কালি।
তেনেই ঘৰত ভন্টিহঁতে।
আছে সিহঁতে তোমাৰ তাই খেলি আছে, ভণ্টিজনীয়ে।
উম।
তাৰ পিছত তা-তাইৰ লগত মই লুকা চুপা খেলিব লাগে লুকা ভাকু, মই কৈছোঁ মোৰ লোক কা ভাকু খেলাচোন বয়স নাই আৰু তইতো তোৰ তই তোৰ লগৰ খিনিৰ লগত খেলগে যাৰ। সিহঁতেও গৰম ঘৰৰ পৰা ওলোৱাই নাই, তাই খেলিব মন গৈছে ইমান গৰমত।
নাজানো
সৰু যে বুজি নাপায়।
উম' পৰীক্ষা শেষ হোৱাৰ পিছত কি কৰিম বুলি ভাবিছা?
মই তোমাৰ কাপোৰৰ ব্ৰিজনেচ এটা খুলিম। দোকান অকন, তুমি?
মই মানে এতিয়া চিলাই শিকি আছো মানে এনেকে দোকান-চোকান খুলিম বুলি ভাবিছো।
অ'অ'চিলাই শিকি আছা? আচ্ছা, কৰ্চ কমপ্লিট কৰিলা নে শিকি আছা?
শিকি আছো এতিয়া।
ঠিকে আছে, টেইলেৰিং কৰিবা? ঠিকেই আছে, তাতো তোমাৰ ডিজাইনিজ কাপোৰ বিলাক চিলাব পাৰিলে, তাতো তোমাৰ প্ৰফিট আছে। মই আকৌ তোমাৰ কা পোৰ দোকান নহ'লে তোমাৰ এইটো। কি বুলি কয় বিউটি-বিউটি কতো মেকাপ ষ্টুডিঅ' এখন খুলিম।
উম, উম।
মেকাঁপ ষ্টুডিঅ'ত তোমাৰ মেকাপ ৰাখিম, বিউটিচিয়ান ৰাখিম, ফেচ মাছাছবোৰ সেইবোৰ ৰা থাকিব। তাৰপিছত তোমাৰ হেয়াৰষ্টাইলিইং হেয়াৰমাচাজ মেৰিকল বাদিকীয়ৰ আৰু তোমাৰ ভেকচিনটো থাকিব। মানে ছোৱালী মানুহক যি-যি সুবিধা লাগে আৰু চব।
কৰিব লাগে কিবা নহয় কিবা এটা নিজৰ খৰচা ওলায়।
উম, দুটা ভাবি থৈছো যোনটোয়ে হয়, সেইটোয়ে খুলিম আৰু। অ' কাৰণ বৰ মাষ্টৰণিতো বনিব নোৱাৰোয়ে।
উম, উম।
পুলিচৰটো বাদেই দিলোঁ।
উম মোৰ এক্সিডেণ্ট হলোঁ যে মাজতে
অহ'কি কেনেকা?
এই তোমাৰ গাড়ী চলাই আছো গালী চ গাড়ী চলাই-চলাই মানে হেৰিখন বালি খিনিত শ্লিপ খাই পেলাই বহুতো ভাগিলে।
অ, এতিয়া পুৰা ঠিক হ'ল।
অ, এতিয়াই ঠিক হ'ল মানে ৰিকভাৰী হৈ আছে আৰু। প্লাষ্টাৰ খুলিলে বুলাৰ পিছত আৰুই আৰু তেনেকে আছো আৰু লেঙৰা, লেঙে ঘূৰি ফুৰিছো।
আচ্ছা।
উম। এ ক মত পাতি কৰো নেকি মই আকৌ সৰুতে তোমাৰ ভৰিত হেৰি সোমাই গৈছিলে। ত, বাহ সোমাই গৈছিলে মানে তোমাৰ বাহৰ যোনটো বা খৰি ফালি থৈ য
অ, উ।
তাই সোমাই গৈছিলে সৰুতে টুকুৰা এটা ভৰি আৰু পাৰ হৈ গৈছিলে পুৰা।
আঔ
ভাগ্য ভাল মানে হাৰ্ডিত নালাগিলে। হাৰ্ডিত লগা হয় বোলে ভৰিতটো কাটিব লগা হয়।
আ, ভয় লাগে ৰে তেনেকে কথা শুনিলে। কিন্তু তেনেকৈ একো হোৱা নাই। খালী অপাৰেচন হৈছিল।
অপাৰচন কিহৰ?
মাৰ হৈছিলে।
পেটত
উম।
অ'। এইবিলাক ধঢেৰ আহিছে দেখোন মোৰ আকৌ তোমাৰ ভন্টি এজনীৰ ব্ৰেষ্টত তোমাৰ টিউমাৰ হৈছে। তাই তোমাৰ মাজতে অপাৰচন কৰি আহিছে। টিউমাৰতটো বোলে বেয়া এবাৰ হলে বোলে হয়ে থাকে।
উম, ভয়ে লাগে মোকতো।
মোৰ
উ, মোকতো মই মই কিবাত যাব নোৱাৰো একদম মেডিকেলত যাবই নোৱাৰো একদম। কি, কি, ভাবি পাও নহয় মোৰ দিদিৰ চব কি, কি ভাব মোৰ বহুত ভয় লাগে।
নকবা আৰু বোলে বেমাৰ যে ধেৰ হ'ল দেখোন।
হৈ হল কিন্তু তিনি বছৰ মান কিন্তু ভয়তো, কিন্তু এতিয়াও যোৱা নাই বহুত ভয় লাগে।
উ, মানে তোমাৰ এতিয়া কি হৈছে ছোৱালী বিলাকৰ আৰু তোমাৰ এইবিলাক বোৱাৰীৰ মানুহ বিলাকৰ তোমাৰ টিউমাৰ বেমাৰো বেছি হৈছে।
উম।
আমাৰ তোমাৰ জেঠাই এজনীও হৈছিলে জৰাইোঠ দিছিলে টিউমাৰ জৰায়টো উঠাই পেলালে।
আৰু সেইটো নোহোৱা জাহাতহে হ'ব নলা, নলগা জাহাতহে হয়।
উম, নকবা আৰু মোৰ ভয়ে লাগে মোৰ। বেমাৰ বিলাকৰ নাম শুনি, শুনি যে মোৰ একদম ভয় লাগিব লৈছে। আৰু বেমাৰলে সেইকাৰণে মানে একো মানে বেলেগ বস্তু নোখোৱাই বাদেই দিলো মই যি, যি, ভাল পাও ম'ম' বাদ দিলো, চিকেন পকৰা বাদ দি তিলো চাওমিন খাবলৈ পাতিলো চব পাতিলো ঘৰৰ খালি খানা খাওঁ আৰু।
উম, ত খাও চব।
হা?
অ, মইজ
মই নাখাও মানে, মই খাবলৈ বাদেই দিছো কিয় আকৌ সেইবিলাক মানে তোমাৰ তেলত ভাজিয়ে থাকে যে যিটো তেলত তোমাৰ বনাই। সেইটো কাৰণে মানে তোমাৰ বেমাৰ বিলাকো বেছি হয়। তোমাৰ তাত তেল খিনিত কি কি বা পৰে। সেইকাৰণে মানে মই নাখাও আৰু। কেতিয়াবা কট চিত কেতিয়াবা খাওঁ আৰু। মানে সদায় নাখ প্ৰায়ে নাখাওঁ আৰু মই। কেতিয়াবা আলু আলহী আহিলে আলহীয়ে আলহী লৈ আহে ন, নখালে বেয়া পায়, তেতিয়া আলহীৰ লগতে চাহ তোপা খাওঁ আৰু। উম
হ'ব দিয়া তেনে হ'লে পাছত কথা পাতিম।
অ' ঠিক আছে দিয়া তেনেহলে উম উম।